হেল্ল', আঁহ ক?
কি কৰি আছ? অঁ মাত বোল ইমান লাহে লাহে দিছে যে?
এতিয়া আৰু কি কৰিম আৰু। ভাত পানী খাই কৈ আজৰি হৈ লৈছো, এ কাম কৰিম এতিয়া কিবা কিবি? চাদৰ ফেব্ৰিক কৰিম এতিয়া।
আপুনি যে ৰাতি কাম কৰে, আপোনাৰ কি টোপনি নধৰে নেকি?
টোপনি নধৰে মোৰ, কাম কৰিলে টোপনি নধৰে কাম কৰিলে ক'ত টোপনি ধৰা দেখিছ?
সেইটো হয় বাৰু।
কাম চবে কৰি চালেই হ'ল নধৰে।
ৰাতি বেছি টোপনি খতি নকৰিব বেমাৰ হ'ব। বুজিছে, এইটো হয় বাৰু এই এইটো কষ্ট কৰিলেহে কিবা এটা পাব ন। আপুনি তেনেহলে, আপোনাৰ কষ্ট হয় দিয়ক ন। বহুত কষ্ট, উঠি পেলাই ৰাতিপুৱাই ৰান্ধি বাঢ়ি আকৌ খুৱাই বুৱাই আকৌ এইবিলাক কৰিব লাগে আকৌ ৰাতি টোপনি ক্ষতি হয়।
উম, ৰাতিপুৱা অকণ দেৰিকৈ উঠো।
অঁ দেৰিকৈ উঠে, ৰাতিপুৱা কামবিলাক কোনে কৰে আপোনাৰ?
কাম উঠি পেলাই কৰো আৰু মালিকেও অলপ সহায় কৰে।
অঁ অঁ ভালেই দিয়ক তেনে আপোনালোকৰ মালিকে সহায় কৰে ন। ভালেই দিয়ক।
মালিকে, অঁ মালিকে সহায় নক নকৰিলে কেনেকৈ কৰিম আকৌ।
অঁ সেইটো মকাবিলাকে কৰিব লাগে সেইটোৱেই তো ভাল ন।
উম, ইনকাম কৰিবলৈ হলে মালিকে সহায় কৰিবই লাগিব। উম যদি ভাত ভাত হেৰি, কোমৰা জালি
উম।
তাৰ পিছত, মাছ অকনৰ সৈতে কোমোৰা জালি বনাই খালো।
হয় নেকি। কি মাছ খালে?
এ কি মাছ এইটো আৰু চালানী মাছটো কিনি আনিছো
হয় হয়, অঁ চন্দা মাছ, আপুনি যে কাপোৰ কানিবিলাক কৰে আপুনি ক'ৰবাত ট্ৰেইনিং লৈ কৈছিলনে নিজেই
নিজেই কৰো এইটো নিজৰ নিজে শিকিব পাৰি অহ নিজে অঁ এইটো ট্ৰেইনিং লোৱা নাই ক'তো আও‌ ঈনাই নাই কতো ট্ৰেইনিং লোৱা নাই এইটো ট্ৰেইনিং লবগীয়া লগীয়া বস্তু নহয়
আপোনাৰ অঁ হাতৰ বিদ্যাখন আছে যে ভালেই দিয়ক
উম চবৰে কৰিব পাৰেছো চবেই কওঁ বুলিলে কৰিব পাৰি কিন্তু নকৰে বহুতে আও
অহ
নিজে কৰিব লাগে এইবিলাক কৰিব লাগে এনেই থকাতকে। আছে কাপোৰ চাৰি পাঁচ মান অৰ্ডাৰ আছে। কৰিবলৈ সময় পোৱা নাই দিনত। অ চাৰি পাঁচযো মান আছে কিন্তু অৰ্ডাৰটো কৰিব পৰা নাই সময়। কোৱা নাই মই এইকেইদিন।
আপুনি অনলাইন দিয়ে নে অফলাইন দিয়ে।
ওচ অনলাইন দিয়া নাই বাৰু এতিয়ালৈকে কিন্তু অফলাইনে দি আছো মোক বনোৱাৰ লগে লগে ঢুকাই যায় যে অনলাইন কৰিব হোৱা পোৱাই নাই
অ হয় নেকি?
এ বনাই থাকোতে গাহক লাগে আও আক কোনোবাই কোনোবাই কয় আওঅমুক যোৰ বনাই। দিবলৈ আও এ তেনেকে বনাই দিয়া যায় অউ
আপোনাৰ যে আপুনি যে ইমান কষ্ট কৰে তাৰ কষ্টৰ হিচাপত আপুনি হে পৰিমাণটো পায় জানো।
পাও নাপালে জানো কাম কৰিব পাৰে মানুহে
তাকেই ইমান কষ্ট এইবিলাক তাৰ
হাজিৰা হাজিৰাটোতো ৰখাবই লাগিব হাজিৰাটোতো ৰখাবই লাগিব কৰা হাজিৰাটো ওলাবই লাগিব উম ওলাবই লাগিব সেইটো সেইটো নোলালে কাম। কোৱা কি হব এ নগা পনো ৰহা। পানো অনলাইনতো আনো।
হয় নেকি?
উম বেছিকে অনলাইনতে বেছি এতিয়া নাযায় বাৰু আঠা আঠা ৰং চব মই অনলাইনতে আনো।
আপোনাৰ কি দোকান আছে নেকি?
দোকান নাই।
অ ঘৰতে কৰে ব্যৱসায়টো উম।
দোকান দিব লাগিব কেতিয়া তেতিয়া বোলে ভাবি আছোঁ আৰু পইচা অলপ গোটাই লৈ অ দিম বুলি ভাবি আছো আৰু দিলেও মোৰ কাপোৰ চিলোৱা কামো থাকে যে দুইটা কাম মানে দোকানখন দিলে আকৌ মেচিনৰ কামতটো থাকি যায়
হয় আপুনি চিলাই ন ব্লাউজ চালাউজ চিলায় নে?
অ বলাউছ চিলাও ব্লাউজ চিলাও চব ব্লাউজো চিলনি আঢ়ৈশ
আঢ়ৈশ অলপ যদি ষ্টাইলত আপোনাক বেলেগ ডিজাইন দি চিলাব দিলে
তেতিয়া তিনিশ মান টকা লওঁ
অ অ তাকে
গাঁৱত আৰু কমাই লওঁ অলপ ব এনে আৰুতো বেলেগ জেগাতো বেছি কি হয় এতিয়া গাঁৱতে গাঁৱৰ মানুহে দিয়ে যে সেইকাৰণে কমাই ল আৰু
উম হয় অৱশ্যে আপুনি দোকান চোকান এখন দি ল'ব তে তেতিয়া আপোনাৰ ব্যৱসায়টো অকণ বহলো হ'ব হয় আপুনি আজি যদি এটকা ইনকম কৰিছে কাইলৈ আপুনি দহ টকা ইনকম কৰিব
উম সেয়া দিব লাগিব ভাবি আছো আৰু উ
তাকে আপোনাৰ ভাত আমি খালোঁ খাইকৈ এতিয়া অকণমান ছোৱালী শুলে ছোৱালী ইমান দেৰিলৈকে নাথাকে নত তালৈকে থাকে আৰু সৰু ছোৱালী যে
উম আমাৰ ছোৱালী পঢ়িব লাগে আমাৰ ছোৱালী পঢ়ি আছে আমাক
অ ভালেই কৰিছে হক অ তাকেই পঢ়িছে আৰু তাই
উম পঢ়িব লাগে যে এতিয়া সেইকানে তাই পঢ়ি থাকিব মই কাম কৰি থোকো এইফালে
অঁ অঁ তাইক এতিয়া বেছি কাম বন ঘূৰা পকা এইবিলাক কৰিব নিদিব আও
এ এতিয়াতো ঘূৰি পোৱা নাযায় বাৰু ক'তো কামটো নকৰে বাৰু কাম
অকণমান দিব আৰু নিজৰ গা ধোৱা কাপোৰকেইটা ঘৰ সাৰা আলনা জাপা ছোৱালী মানুহৰ সেয়াই কাম আও
এতিয়া পৰীক্ষা এতিয়া মেট্ৰিক দিব যায় কাৰণে এতিয়া সেইবিলাক কামো কৰিব দিয়া নাই
অঁ ঠিকে আছে নিদিব এইকেইটা দিন আৰু তাইক খালি পঢ়িবদিয়ক খোৱা বোৱাতো যত্ন ল'ব বেমাৰ আজাৰ নোহোৱাকে অকণমান ভালকৈ চাব অকণমান হেৰি
বেমাৰ আজাৰ মানে কি আৰু ঠাণ্ডা পানী এতিয়া খায়ে ফ্ৰিজৰ পানী খাব এতিয়া গৰমত স্কুলৰ পৰা আহে ফ্ৰিজৰ পানী খায়ে
অ ফ্ৰিজৰ পানী নিদিব দেই ফ্ৰিজৰ পানী বহুত বেয়া মানে স্কিনৰ কাৰণেও বেয়া এক নম্বৰতে ঠাণ্ডা বহে সটো হয় অৱশ্যে অকণমান ক কেতিয়াবা খাব দিব আৰু ৰেগুলাৰ ব্যৱহাৰ কৰিব নিদিব
উ স্কুলৰ পৰা আহি যায় গৰমত যে এতিয়া গৰমত আহে এতিয়া না নাখাবি বুলি কলেও নামানেই খায়ে দিবলগীয়া হৈ যায় আও গৰম লাগি আহেটো পোৱা
কিমান দূৰ ইয়াৰ আপোনালোকৰ ঘৰৰ পৰা
তিলু কিলোমিটাৰ হ'ব
হয় নেকি গাড়ীত যায় চাগে
উম গাড়ীত যাই
উম
গাড়ীতে যাব লাগিব চাইকেল দিছিলে চৰকাৰৰ পৰা চাইকেলো দিছিলে কিন্তু চাইকেল লৈ যাব নোৱাৰে ৰাস্তাতো বহুত গাড়ী যে
অঁ অঁ অঁ অ আপুনি চাইকেল চলাব জানে নেজানে
মই জানো
চাইকেল চলাব জানে?
জানোঁ, জানোঁ।
অ'! অ'! সেইখন চলাই থাকিব। নহ'লে বেয়া হ'ব নহয় চাইকেলখন! ব্যৱহাৰ কৰি থাকিলে ভাল হয়। চলাব অকন ইফালে সিফাল। অ'! চলাই থাকিব? উম!
কৰবালে গ'লে বেংকে চেংকে গ'লে ত' মই চাইকেল লৈ
অ'! লৈ যাব। অ'! একো নাই। আজিকালি আৰু চব চলাব পাৰে আৰু। মানুহে এৰো'প্লেন চলায় আৰু চাইকেল চলোৱাটো কি ডাঙৰ কথা ন'। লৈ যাব। সেইটোৱ ত'।
এই, চলাই থাকোঁ। নচলালে বেয়া হৈ যাব। কৈ এনেই থৈ দিয়া এতিয়া।
হয়, হয়।
উম, ছোৱালীটো এতিয়া চলাব নোৱাৰে। কলৈনো চলাব তাই আৰু। পঢ়িব লাগে বুলি স্কুলৰ পৰা ভাগৰ লাগে অলপ
হয়। অ'! তাই টিউচন দিছে নে? আপুনি নিজে পঢ়াই ঘৰতে চায়।
টান, টান সেই
হয়! আমিতো হয়।
এতিয়া টিউচন ল'বলৈ লগীয়া হ'ল আৰু। অ'! অংক টিচনটো দিছোঁ।
অংক দিছে। ঠিকেই কি অংক হয়। টিউচনটো স্কুলতে কৰেনে নে ঘৰত কৰেহি?
স্কুলৰ ওচৰতে কৰে। বেলেগ এজন মাষ্টৰ কৰে।
অ'! তাতে কৰে। হয়, হয়। অ'!
চাৰে ছয়টাতে যায়।
অ'!
উম!
হয়। ঠিকেই, আপুনি এতিয়া কেইটালৈকে কাম কৰে?
দুটা আঢ়ৈটা।
অঁ। ইমান দেৰিলৈকে থাকে আপুনি।
কেতিয়াবা তিনটাও বাজি যায়।
অ ', আপুনি শুবলৈ নাপায়চোন।
অহ ', ৰাতিপুৱালৈকে আকৌ দেৰিকেলেকে দেৰিলৈকে শুওঁ নহয়।
অ', অকণমান ৰাতিপুৱা দেৰিলৈকে শুৱে আৰু, আপোনাৰ বেমাৰ হ'ব কিন্তু দেই আপুনি ইমান টোপনি খতি নকৰিব বেমাৰ হ'ব।
কৰি আহিছো।
হলেও মানুহে স্বাস্থ্যটো যত্ন ল'ব লাগে নহয় অকণমান।
উম। খোৱা- বোৱাটো ক্লিয়াৰ কৰি থাকিলে হ'ল আৰু।
সেইটো হয় বাৰু, খোৱা - বোৱাটো হয়। সেইটোৱে নাই - নাই আপোনি কমেও সাতঘন্টা- আঠঘন্টা শুব বই লাগে গম পাইছে, কিয় কৈছোঁ আপোনাৰ খোৱাৰ লগতে শুৱা টো উপযোগী। গম পায়নে নাপায়?
মোৰ কাৰণে নালাগে, মই তিনি ঘন্টা শুলেই হৈ যায়। অ', চাৰি -ঘন্টা শুলে হৈ যায়, চাৰি ঘন্টা শুলে হৈ যায়। মোৰ অভ্যাস হৈ গ'ল, মোৰ বহুত দিনৰ - পৰাই কৰি আছেতো এইটো কাম।
বাকী সেইটো বাৰু ভালেই কথা পাৰে যে আপুনি মই যে আকৌ নোৱাৰোঁ মোৰ অতি বেছি বাৰ এনেকে থাকিব পাৰোঁ আৰু। তাৰ পিছত আৰু মোৰ টোপনি আহিব। মই নোৱাৰোঁ, মই সেইকাৰণে আপোনাৰ ক'তো থিয়েটাৰ- ভাওনা একো চাবলৈ যাব নাপাওঁ টোপনিৰ কাৰণে।
উম', আমি এইবিলাক চাওঁ কিন্তু দেই।
নোৱাৰোঁ টোপনি ক্ষতি কৰিবলৈ।
আমাৰ অভ্যাস।
অভ্যাস আছিল যে ভালেই বাৰু।
উম।
বাৰু যি কি নহওক, কথা পাতি ভালেই লাগিল আপোনাৰ লগত। আকৌ এদিন লগ পাম দিয়ক ন? হ'ব দিয়ক। উম।